হয়।
অ তেন্তে এতিয়া আমাৰ এতিয়া আমাৰ টপিক টো হল খাদ্য বস্তু।
খাদ্যবস্তু।
কোৱাচোন তোমাৰ খাদ্য মানে খোৱা লোৱা তোমাৰ ভেজ বেছি ভাল লাগে নন ভেজ বেছি ভাল লাগে,
মোৰ নন ভেজে ভাল লাগে ভেজটো, মানে ভেজটো খাব লাগে নন ভেজ টো নন ভেজ টো খাব লাগে।
বা দুইটা খাব লাগে মানে মানুহে।
দুটাই খাব লাগে, মোৰ প্ৰিয় হ'ল ননভেজটো মোৰ প্ৰিয়।
নন ভেজটো বেছি প্ৰিয় কিয়?
তাতে জোনটো আমাৰ প্ৰটিনৰ উৎস,
অ
সেইহেতু বেছি পোৱা যায়।
প্ৰটিনটো ভেজতো পোৱা যায় না কাৰণ মানে ইমান। কাৰণ বেছিভাগ মানুহ আজিকালি মানে পুৰা হেল্ডি খানা খায় মানে পুৰা, বদি পৰা আদি কৰি পুৰা আকৌ সুস্থ মানে হৈ আছে। সুস্থ শৰীৰ মানে বুলি যোনটো কয় মানে চব মেক্সিমাম, ভেজ খাই হৈ আছে মানে।
অ অ
পোৰা মানে বেমাৰ আজাৰ একদম হেল্ডি। ধুনীয়া মানে বডি চডি শাৰীৰিক সংগঠনটো গঠনটো। ধুনীয়া গঠন এটা লৈ কেনে,
তোমাৰ তোমাৰ ভেজ ভাল লাগে নে নন ভেজ ভাল লাগে,
নাই মোৰ নন ভেজ ভাল লাগে কিন্তু মে মই কৈছো তৰ্ক এটা দিছো মই তোমাক অকল।
অ
মোৰ মানে খাবলে, কি বুলি খাদ্য বস্তুত মানে মোৰ সোৱাদ বেছি ভাল লাগে, তাত মানে ননভেজ টো প্ৰিফাৰ কৰো মই বেছি। মই পিয়ৰ নন ভেজিটেৰিয়ান। তথে মানে কৈছো আৰু মানে তুমি যে ক'লে যে তুমি যে ক'লা যে, নন ভেজত তোমাৰ মানে প্ৰটিন থাকে বুলি তাৰ মই তৰ্ক এটা দিছো। অ প্ৰটিন টো ভেজত থাকে বুলি। তথাপিও ননভেজ খাই ভাল পোৱা বেলেগ আৰু কিবা ৰিজন,
নন ভেজটোত সোৱাদটো ভাল লাগে।
সোৱাদ ভাল লগে আৰু,
তাৰ পিছত, ভেজটো উম বহুত বস্তু আছে ভাল লগা।
যেনেকৈ
যেনেকাই উম পনিৰ হওক তাৰপিছত চয়াবিন।
পনীৰ চোৱাবিন ভেজত মোৰ এই দুটাই ভাল লাগে বেচি। পনী আৰু চয়াবিন যি ভাল লাগে বেজত খাইে কেনে।
উম
পনীৰ চয়াবিন মাছৰুম টফু এইবিলাকে বেছি ভাল লাগে।
অ
আ আৰু কি ভাল লাগে ভেজত?
আৰু ভেজত আহ, উম বিভিন্ন ধৰণৰ শাক পাচলি,
পাচলি শাক পাচলি চ'ব যিমান ধৰণৰ শাক পাচলি পোৱা‌ চবে খোৱা নে তুমি?
নাই মই চ'ব নাখাওঁ।
বাই কিছুমানক খোৱা নেকি নে শাক পাচল পাচলি যেনিবা খাওঁ যিমান শাক পাচলি আছে চবেই খাওঁ মই। শাক পাচলি মানে কোনো হেৰি নাই মোৰ মানে
তুমি তুমি এনে কি কি ভাল পোৱা, শাক পাচলিত?
শাক পাচলিত মানে, মানে শাকত যদি তুমি কোৱা হয় ঢেঁকী শাক, লাও শাক, কোমোৰা শাক, যিমান শাক আছে ন' চ চবে খাওঁ মূলা শাক, কচু শাক কিন্তু তো চবজিৰ ফালে যাওঁ আমি তেতিয়া এই লাও, কোমোৰা পিছত জিকা, ভোল এইবিলাক খাই মোৰ ভাল নালাগে। মানে মগ চবজিহে নাখাওঁ মানে মই।
চবজি নোখোৱা?
চবজি খাই মোৰ ভাল নালাগে, বাকী শাক যিমান আছে চবেই খাওঁ খাই ভাল লাগে মোৰ।
মোৰ তিতাকেৰেলা টো ভাল নালাগে এনে
তিতা কেৰেলা, ভাত কেৰেলা। এই তিতা কেৰেলা টেষ্টটোৱে ভাল নালাগে দিয়া।
মুখখন তিতা হৈ যায়। সেইকাৰণে নাখায়ে
ডাঙৰ তিতা কেৰেলা খাও, মানে মাহঁতে কয় যে তিতাকেৰেলা খাব লাগে বহুত উপযোগী মানে উপযোগী চকুৰ কাৰণে হ'ল বেলেগৰ কাৰণে ভাল নহয় মানে সেই সোৱাদটোৰ কাৰণে খাই ভাল নালাগে, তিতা কেৰলা
এইটোৱে
আকৌতো তোৰ ন'ন ভেজত কি ভাল লাগে ক কোৱাচোন?
ন'ন ভেজত মই মাছতটো এনেই কম খাওঁ। মাং এ মাংস কণী তাৰপিছত আৰু উম, মাংস, কণী, মাংস
কি
তোমাৰ চিকেন হও'ক মটন হও'ক দুটাই।
দুটাই কোৱৰ
অ' পৰ্কটো নহয়।
পৰ্ক নহয়।
নাই। খোৱাৰ ইচ্ছা আছে, কিন্তু খোৱা নাই এতিয়াও।
খোৱা নাই। মানে মাংস তোমাৰ বেছি কোনটো ভাল লাগে, চিকেন নে মটন?
মোৰ দুটাই ভাল লাগে, মানে বেছি ভাল লাগে ম'টন টো ভাল লাগে বেছি।
হয় মোৰ মাংস ভাল লাগে, মাছো ভাল লাগে, খোব বেছি মাছটো বেছি ভাল লাগে মাছত মানে তোমাৰ বহুত ভেৰাইটিছ পোৱা যায় না।
অঁ
মাছ পালে বহুত ভাল পাওঁ মই, আমাৰ ঘৰত মাছ বনাই থাকে মানে মাছ-চাছ।
মোৰ মাছৰ ভিতৰত এই মাছৰ ভিতৰত এই ই মিছা মাছটো ভাল লাগে।
চ মিছা মাছটো চব সকলোতকে বেছি ভাল লাগে মানে মিছা মাছৰ আগত যিমান খাদ্য বস্তু আছে চ'ব ফেইল।
মিছা মাছটোও ভাল লাগে খাই কেনে, সেইটো মানে সেইটো খালে মাংস মাংস নিচিনা লাগে সেই
মাংস মাংস নিচিনা লাগে আৰু ধুনীয়া টেষ্ট এটা পোৱা যায় ধুনীয়াাকে গোন্ধটোও ধুনীয়া লাগে। সেইটো নিচিনা মানে বস্তু নাই মানে মিচা মাছৰ নিচিনা বস্তু।
উমঁ' তাৰ পিছত এই কেঁকোৰা খাইছো, কেঁকোৰা খাই ভাল লাগে।
মানে মই কৈ আছোঁ যে হেৰি কি বুলি কয় মানে মিছা মাছটো যদি ভালকে বনোৱা যায় পৃথিৱীৰ স কলোতকৈ স্বাদদিষ্ট বস্তুয়ে মিছা মাছ, চিঙৰি মাছ।
বুজি পাইছো, সেইটো খাই ভালে লাগে।
মোৰ ফেভৰেট মানে একদম।
সেইটো আকৌ সকলো টাইমত পোৱা নাযায়, আমাৰ ইয়াতেটো সকলো টাইমত পোৱা নাযায়, অ'।
আৰু দামো বেছি তাৰ কাৰণে বেছি মানে খোৱাওঁ নহয় ইমান।
অ', তাৰপিছত আৰু এটা আছে নে পাভ মাছ।
পাব।
বেংগলীত এ, বেংগলীত পাবদা বুলি কয়।
অহ'-অহ'-অহ' সেই মাছটো ভাল লাগে পাবদা মাছ।
অঁ' সে উঠৰ নিচাত যে গুলপীয়া, গুলপীয়া হৈ থাকে না।
অহ'-অহ'-অহ'-অহ' বুজি পাইছো বুজি পাইছো অঁ' চিনি পাওঁ।
সেইটো ভাল লাগে খাই তাৰ পিছত আকৌ যোনটো মাছৰ কণী আছে মই মাছ মাছৰ মাছৰ কণীটো খাই ভাল পাওঁ।
মাছৰ কণীৰ আঞ্জা উফ। যি ভাল লাগে খাই কেনে। মাছৰ কণীৰ লগত মই বহুত কেইটা মানে এনেকুৱা মান খাদ্য বস্তু বনোৱা যায় যে খাই বহুতেই ভাল লাগে।
তাৰপিছত উম, এ এ, আকৌ পাহৰিলো এ। হাঁহৰ মাংসটো ভাল লাগে খাই।
হাঁহৰ মাংস মানে মই-
হাঁহৰ মাংসটো খাই ভাল লাগে কিন্তু এটা প্ৰব্লেম আছে যাৰ মানে প্ৰেচাৰটো হাই হৈ থাকে, বেছি গৰম হৈ যায় খালে।
সেই বেছি গৰমত মানে সেইটো খাব নোৱাৰে হাঁহৰ মাংস।
অ'।
হাঁহ মাংস মই খাইছোঁ ইমানো বেছি খোৱা নাই মানে। কেইবাৰ মানে হে খাইছোঁ মানে হাঁহৰ মাংসটো মই।
আমি মানে গৈছিলো দুটা অসমীয়া বিয়াত খাইছিলোঁ এনে আমাৰ ঘৰত নহয় এইটো।
উম' চেম মোৰো মানে ঘৰৰ ঘৰত নহয়। ঘৰত মানে হাঁহৰ মাংস নৱনাই, সেই বাহিৰে বাহিৰে খানা চানা পাৰ্ৱতী চাৰ্টি হয় তেতিয়াই খাওঁ আমি।
আমিও তেতিয়া খাওঁ, এনে ঘৰত হাহটো হ টো অনা নহয়ে।
ঘৰত অনা নহয় এইবিলাক।
ঘৰত চিকেন আৰু মাটনটো অনা হয়।
আমাৰ সমে মানে আমাৰ ঘৰত চিকেনটো মানে বেছি অনা নহয় মানে। ঘৰত চবে মানে মাতনটো খাই ভাল পায়টো।
অ'।
আৰু মই মই ঘৰত চিকেন নাখাওঁ মই যেতিয়া থাকো ইউনিভাৰ্চিটি থাকো তাতেই চিকেনটো খোৱা হয়। কাৰণ তাতে মানে মটন চাটনৰ মানে কি তেতিয়া হোষ্টেল থাকো ন হোষ্টেল পইচাই নাথাকে বেছি। তাৰ কাৰণে মটনটো দাম বহুত থাকে আৰু লোকেল চোকেল পোৱা নাযায় সহজে। তাৰ চিকেনটো আনিব লাগে মানে আমি।
লোকেলটো পোৱা নাযায় কিন্তু বেছি চিকেনটো বেছি খালে বেমাৰ হয়।
বেমাৰ হয়।
এই চিকেন টো এনে কমেই খাব লাগে। মটনটো খোৱা ভাল হয়।
মটনটো ভাল কিন্তু মই সেইটো মটনটো চিকেনটো কিন্তু সেই মোৰ আকৌ মাংসৰ ফালে যে চাওঁ চবচে ফাষ্টত মোৰ আহিব লোকেল আহিব। তাৰপিছতো মটনটো আহিব।
অ', অ'।
অ', লোকেলটো মানে মোৰ মতাতকে বেছি ভাল লাগে।
লোকেল চিকেনত প্ৰ'টিনটোও আকৌ বেছি।
প্ৰটিনটো খুব বেছি হেল্থৰ কাৰণে ভাল আৰু মানে বহুত মানে কেতিয়াবা এনেকুৱা কোৱা হয় যে বেমাৰ চেমাৰ ডক্তৰো কয় যে তুমি লোকেল মাংসটো খাবা। ডক্তৰে মানে কয় যে লোকেল মাংসটো শৰীৰত অকণ শক্তি, প্ৰটিন আহিব। বহুত ভাল মানে লোকেলটো। তাৰ কাৰণে এতিয়া লোকেলটো বিষয় তাৰ কাৰণে পোৱা নাযায় কাৰণে। অ', লোকেলটো নিচিনা সোৱাদ নাই। এয়া মানে ব্ৰলাৰ কি হয়ান তাকে ব্ৰলাৰটো মানে খাবলৈ ভাল নালাগে মানে। দুটা বা তিনিটা পিছ খোৱ লগে, লগে মন ভৰি যায়, মানে ইচ্ছা নাযায় খাবৰ কাৰণে আৰু। আৰু মাটনটো এনেকুৱা দুটা বা তিনিটা পিছ খালে পেটটো ভৰিয়ে যায়।
অ'।
মতেও পেট ভৰি যায় মানে পেটটো সন্তুষ্ট হৈ যায় সোনকালে। লোকেলটো মানে এনেকুৱা যে যিমান দিবাৰ খাইে থাকিম মানে। ইমানে ভাল লাগে মোৰ, লোকেলত কোনো আপত্তি নাই মান মোৰ যেনেকৈ খাওঁতে, খাওঁতে দুইদিন পিছ খোৱাৰ পিছত মানে কিবা মুখৰ তেইজটো কিবা বেলেগ হৈ যায়। আমনি অ', আমনি লাগি যায় নাখাও আৰু ত কিমান খাম। সি নকলে মানে এনেকুৱা নহয় মানে যিমান দিয়া সিমানে খাম।
অ', বুজি পাইছোঁ।
তাৰো লোকেলটো হ'ল বেছি বেছি প্ৰিয় মানে। আৰু কচোন তোমাৰ খাদ্য বস্তু আৰু কি, কি লাগে। ভেজত প্ৰিয় মোৰ সেইটোৱে পনীৰ চেম।
পনীৰটো আগত আহে।
পনীৰটোৱে আগত আহে ভেজত মই ক'ব গ'লে শাক পাচলি বাহিৰে যদি কিবা থাকে পনীৰ পিছত চানাডাল। টফু মাছৰুম চয়াবিন এইবিলাকে।
অ'।
এইবিলাকে মানে চলে মানে যদি কোৱা যায় ক'লে প্ৰথমতে এইবিলাকে আহে ন নাম আহি যায়। আৰু মোৰতো যিমান আছে চবৰে চাগে এইবিলাকে। ইয়াৰ বাহিৰত যে বেলেগ কিবা শাক-পাচলি বুলি ক'লে নাহেই চাগে।
এইটোৱে ফাৰ্ষ্টত আহিব।
সেইটো ফাৰ্ষ্টত আহিব। আৰু কথা আজিকালি তোমাৰ শাক- পাচলিত কিবা এটা প্ৰব্লেম হয় যে চব মানে তোমাৰ মেডিচিন, কেমিকেল এইবিলাকে দি বনাই। তাৰ কাৰণে শাক- পাচলি মানে মানুহে খোৱাটো বেছি ভাল নাপায়। এই মেডিচিনৰ কাৰণে তোমাৰ। আৰু শাক- পাচলিৰ লগত বনাই তাতে মানে বহুত হাৰ্মফুল মানে হয়। সৰুৰ কাৰণে বেছি মানে অলপ বেয়া মানে, ইমান ভাল নহয়।
আজিকালি শাক- পাচলি বুলি নহয়। সকলো বস্তুতে মেডিচিন থাকে। যোনটো ত মাছ হয়। ডাঙৰ মাছ কেইটা তাতেও মেডিচিন থাকে।
মেডিচিন থাকে। নাই মাছ মাছত থাকে ভেৰাইটি থাকে। মাছৰ- মাছত থাকে চালানী বা লোকেল এতিয়া চালনী মাছ কেইটাক তোমাৰ মেডিচিন দি- দি ডাঙৰ কৰি দিয়ে সোনকালে, এই সপ্তাহ দহ দিনত। সৰু- সৰু মাছ বিলাক ডাঙৰ- ডাঙৰ হৈ যায়। পিছত- পিছত বেচি দিয়ে। আৰু সেইবিলাক মানে কম দামত পোৱা চস্তাত পোৱা যায়। আৰু লোকেল মাছ বিলাক অলপ দাম বেছি থাকে আৰু। সেইবিলাক মানে একদম ভাল মানে লোকেল মানে বিনা মেডিচিন- চেডিচিন দি কিনে ভালকৈ বনোৱা হয়।
দেখা পালে বুজি পোৱা যায়। সেইটো লোকেল যে।
অ, দেখা পালে বুজি পোৱা যায়। এই চালনী মাছ বিলাকৰ যোনটো তোমাৰ স্কিন চিন।
সেইটোয়ে, চালানি মাছ কেইটাৰ তোমাৰ কালাৰটো কে উঠৰা- উঠৰা টাইপ। মানে বগা- বগা টাইপৰ হয়, আৰু যোনটো লোকেল- লোকেল যোনটো সেইটো নেচাৰেল কালাৰ।
নেচাৰেল হয় ধুনীয়া হৈ থাকে, পুৰা একদম টাইট মজা। চাই গম পোৱা যায়, লোকেল বুলি।
অ।
সেইবিলাকে, তাকে মানে খাদ্য বস্তু কবলৈ গ'লে বহুত কিবা- কিবা আছে। অকল ডিপেণ্ড কৰে, আমাৰ ওপৰত যে আমি কেনেকৈ খাওঁ মানে। ভাল বেয়া বাচি, এতিয়া ভেজ
কোনটো- কোনটো কাৰ ভাল লাগে, কোনটো কাৰ ভাল লাগে, সেইটোয়ে। চবৰ চবৰটো মুখত তেজ এক নহয় না।
চবৰে মুখৰ ষ্টেট এক নহয়, চবৰে বেলেগ বেলেগ। তাৰ- তাৰ কাৰণে চাওঁ কি হ'ব সেই হিচাপে এতিয়া কেতিয়াবা সপ্তাহত দুদিনমান মাংস